অহ অ, এ আছো দিয়া খবনো কি আৰু ভালে বেয়া মাজতে। কি কৰি আছা?
আছে ন এইকেইদিন যে মানুহ বিলাকে জ্বৰ হৈছে মই সেইকাৰণে বোলো খবৰ এটা লওঁ বোলো। কেনেকুৱা সেইফালে আপোনালোকৰ পিনে?
তেনেকে আমাৰ ঘৰখনত নাই যেনিবা। কিন্তু আমাৰ এইয়া ভতিজা ল'ৰা এটা হৈছে, ভতিজা ল'ৰা এটা হৈছে।
অ', অ'।
প্ৰায়কেইটা লৰা ছোৱালীয়ে হৈছে।
তাকেতো আমাৰ মাও হৈছে একে উঠিবই নোৱাৰে মানে ইমানে জ্বৰ আৰু হে ভন্টি এজনী হৈছে অ মাত মাথা দাঙিব নোৱাৰে মানে কি মানে দুদিন তিনদিন ঔষধ খাই আছে তেওঁ ভাল পোৱা নাই মানে। সেই এইকেইদিন সাৱধানে থাকিলেই হল আউ ন।
উম উম খালি জ্বৰ টো একদম বেয়া, মাথা বিষ জ্বৰ তাৰপিছত তোমাৰ শুই থাকিব মন যায় দুৰ্বল গাটো।
অ', অ', ছেম হয়, হয়।
অ', ল'ৰা ছোৱালী সোপাই কৈছে তাকে শুনি পেলাই মানে বেয়াও লাগে। তাকে মই ঈশ্বৰকে হেৰি কৰি আছো আৰু ছোৱালীজনী পৰীক্ষা কেইদিন বেমাৰ নহলেও
তাকে মোলাবোলো ইমান বেয়া জ্বৰ এইটো। এই এতিয়া যে মহ বিলাক যে মহ বিলাকৰ কাৰণে কি কৰিছে। আমাৰ সেইফালে যে, এই আঁঠুৱা বিলাক যে আঁঠুৱা বিলাক মানে, কিবা ঔষধ মেডিচিন দি ধুই ধুই দিছেহি আহি ঘৰে ঘৰে।
এইটো পদ্ধতিটো আছিলে তোমাৰ, এই অলপ দিনৰ পৰা নাছিলে এতিয়া আকৌ আহিছে ন,
মানে মানে আকৌ আহিছে অ। তা পা আকৌ ইয়া হেৰি উম ৰাস্তাই ৰাস্তাই মানে ধোৱা গাড়ীবিলি যে ধোঁৱা দি দিয়ে যে
অ',
অ', ধোঁৱা দি দি দিছেহি মানে গা গাড়ীয়ে দি আহি আহি মানে তাৰপা
অ', আজি আমি বহুত বছৰ আগতে শুনিছিলো বুজিছানে?
আকৌ মিস্ত্ৰী তটো মাহি ভিতৰত অ'।
অ', এইটো মানুহ তেনেহ'লে তোমালোকৰ সেইফালে গৈছে, আমাৰ ফালে নাই।
উম তাকেইতো ন বোলো যাব লাগে চবৰে যাব লাগে হয়।
চবতে যাব আমি মানে তোমাৰ এইটো বস্তু কেতিয়া পাইছিলোঁ জানে আজি প্ৰায় পঁচিশ বছৰ মানৰ আগতে পাইছোঁ গ'ম পাইছ নে
ধৰা মানুহ আহে যে ঘৰে, ঘৰে আহি পেলাই তোমাৰ তেওঁলোকে মেডিচিন লৈ আহে অ', মেডিচিন লৈ আহে আমি টিং এটা দিব লাগে পানী দিব লাগে তেওঁলোকে নিজে গুলে গুলি পেলাই ই স্প্ৰে কৰে কৰি পেলাই ঘৰৰ কাষটোত মাৰে মানে আমি য'ত জেগা দেখাই দিওঁ তেওঁলোকে মাৰে আৰু গ'ম পাইছে নে আকৌ যদি অ', আঠুৱা চাঠুৱ চ আনি তিয়াই দিয়ে অ', অ', হয় দিয়া পনত পৰিছে এতিয়া মোৰ।
উম, উম তাকে তোন এতিয়া মানে কি কৰিছে অ' ঘৰৰ ভিতৰে বাহিৰে এনেকে মাৰা নাই খালি আঠুৱােইটাহে হেৰি কৰি থৈ গৈছে
অ', সিহঁতে স্প্ৰে মেচিন লগতে লৈয়ে আহে। আমি মানে মাৰি অ', মাৰিব লাগিছিলে বাহিৰ চাহিয়ে ও অ', অ', অ', মাৰি থৈ যায় অ', হয় দিয়া সেইটো বস্তু আ আগতে আছিলে মই পাহৰিছোঁ।
অ', এতিয়া মানে সেয়া মহটো কাৰণে মানে এইবিলাক আকৌ উ
বেমাৰ বেমাৰতটো সেইকাৰণে আহিছে বুজিছা উম, উম। এতিয়া মানে কি হৈছে ভালে কৰিছে অহ। নহয় কেও চাইডে মানে পানী হৈছে জংঘল হৈছে মহে কণী পাৰিছে পানীতে হয় তেই পিছতে পানীৰে ভৰি পৰিছে ন বাৰিষা এতিয়া আৰু এই বাৰিষা কাল কেইটাত তুমি আৰু চাফা কৰি থাকা মানে কি হয় জংঘলটো পায় মহ' বিলাকে কণী পাৰে।
তেও মানে চাফা কৰি আহিমহে বৰষুণ পৰিব আকৌ মানে হ'বই মানে ঘাঁহ বিলাক দুদিনৰ পিছতে দুদিন কমচ কম দুদিন তিনদিন অ', দুই তিনদিন ভালে দেখিব আৰু তাৰ পৰাা আকৌ জংঘল হৈয়ে আহে মানে। চ চাফা কৰিও লাভ নোহোৱা নিচিনা মানে কিমাননো ইমান দুদিনৰ তিনিদিনৰ মই কৰিব পৰা যায় হয়।
অ', তাকে। আমাৰ এইফালে আহাহেঁতেন আমিও সেইটো ব্যৱস্থে কৰিব দিলোহেঁতেন অ'। মৰে, মৰে অ', অ', ভাল হেইট এইটো এতিয়া তোমাৰ আজিকালি বেমাৰৰ কোনো সীমা সংখ্যা নাই গ'ম পাইছে। জানে আগতে তোমাৰ কলেৰা গহনি টি বি এনেকে দুই তিনটা মহামাৰী ৰোগ বুলি কয় সেইকেইটাই অ', মেলেৰিয়া হয়নে নহয় সেয়াই আছিলে আজিকালি তোমাৰ কোনো বেমাৰ ধৰিবও নোৱাৰি কোনো চিন্ত্ৰমো নাই
মো
অ', চিন্তমো নাই কাৰ ক'ত কি হৈ আছে দেহত কোনেও কব নোৱাৰে, কব নোৱাৰে। পাইছানে?
আগৰ দিনত একোৱে মানে সেইকেইটা বেমাৰে ডাঙৰ বুলি ভাবে আও। মেলেৰিয়া কলেৰিয়া এইবিলাক, আৰু ভালো হৈ যায় ন আগতে মানুহ বিলাক অকনমান জ্বৰ উঠিলে পতককে ভালেই হৈ যায়। ঔষধ আনি নাখায় কিছুমানে এনেই অ। নি পদ্ধতি আদা অ আদা পানীৰ নে তুলসী পাত কেইটামান দি মৌ জোল
অ উম।
অকন দি এতিয়া একে
উ ভালে পায়, এতিয়া আজিকালি নহব আও মেডিচিন লাগিলে মুঠতে আজিকালি মানুহে খায় যদি এটকা সাঁচিব লাগিব আঠ টকা। গম পাইছা? কাৰ কেতিয়া কি বেমাৰ হব কোনেও কব নোৱাৰে।
স বেমাৰটোৱে কিমান পটককে পৰি এবাৰ দেখাব যাবচোন দুহেজাৰ, তিনিহাজাৰ মানে মেডিচিন, ডক তৰে যদি লব পাঁচ শ, মেডিচিন লিখিব দুহেজাৰ মান। সেইবিলাক মানে খাব সেইটোৱে টোন সেইকাৰণে মানে কিমানেই ভালকে নাথাকক বেমাৰ মানে
উম।
মানে কি কৰিব আৰু তাকে মই বোলো সেই সুধো বোলো।
হয়নে হয় উম। মানে কি ক'বা এতিয়া মানুহজনী তুমি সুস্থ মই সুস্থ চেহেৰা পাত ভাল হয় নে নহয় বাৰু? কিন্তু তোমাৰ ভিতৰত শৰীৰত কি হৈছে তুমিও ক'ব নোৱাৰা মইও ক'ব নোৱাৰো। গম পাইছানে?
মই এতিয়া অঁ। কৰ তেজ কৰালোঁ হে ওলালে হেৰি উম কি কি ওলাল অঁ। উম হেয়াত হেৰি ওলাইছে মানে এইটো কি ইউৰিক এচিড কিবা খিনি এসো পাহত মানে বৰালাইনত আছে ইউৰিক এচিড বাঢ়িছে। মানে টেষ্ট্ৰ নকাওঁতে গমেই নাপাইছিলো কিবা যে হৈ আছে শৰীৰৰ ভিতৰত। যি এনেই মানে এবাৰ গৈ
উম।
মানে আহিলো পিছদিনা আনিব গৈ
অঁ।
দেখিছে কেনেকুৱা মানে গমেই পোৱা নাযায় শৰীৰত যে এইবিলাক হৈ আছে, নেদেখোৱা হয়টো গমেই নাপালোঁ মই।
বৈ গমেই নাপাওঁ, পইচা কেইটামান লৈ যাবা ডক্তৰক দেখাবা ঔষধ এগাল দিব তুমি আনি খাবা সেইটোৱে, একো নাই আৰু কি জানা? আমি যে মেডিচিন বিলাক খাওঁ আমাৰ সম্পূৰ্ণ কিন্তু ভাল নহয় বেমাৰ, গম পাইছানে? আমাৰ অকমান খালি কি কয় আমাক আৰাম দিয়ে, কিন্তু সম্পূৰ্ণ ভাল হৈছে বুলি আমি ক'ব নোৱাৰো।
ক'ব নোৱা
গম পাইছা নে? নোৱাৰো খালী আৰাম অকণ পাওঁ আও। তেনেকুৱাই হৈ যায় হৈ যায় অ'। ঔষধ খিনি খাই থাকিলে ভাল।
তাকে ভিতৰৰ পৰা কেনেকে ভাল হ'ব মানে ন কিছুমান বাছি, বাছি খালে মানে কিজানি এই ঔষধ নেখালেও ভাল হ'ব খোৱা বোৱাটো।
নহয় এতিয়া মানুহে বাচিয়ে খাব ভাল বস্তু এটা যদি মানুহে তাকেতো বাছি খাব বাছি বা খাবই হয়, যদি মানে শক্তিৰ কাৰণে যদি ভাল বস্তু এটা খাব নোৱাৰে হয়নে নহয়।
খাব নোৱাৰোঁ সেইটোতো সেইটো এটা কথা। আকৌ বেলেগ এটা বেমাৰ হ'ব হয় যে শক্তি নাপালে শৰীৰত।
অ'।
অ', প্ৰায়ে হৈ থকা হৈছে মোৰ মানে। ঔষধ খাই আছোঁ ইউৰিক এছিডৰ মানে তেওঁ খাইহে আছোঁ বোলো কিন্তু ভিতৰৰ পৰা ভাল হ'ব লাগে হয় নে। তেতিয়া সেই ঔষধ খিনি খাই পেলাই যদি ভিতৰৰ পৰা একেবাৰে নাইকিয়া হৈ যায়, তেতিয়া ভাল লাগে আৰু। যদি ভালেই নহয় ঔষধ খিনি মই কেইদিনমান খালোঁ তাৰপৰা এৰি দিলো আকৌ হৈ আহিলে।
অ', ইউৰিক এচিডটো চিমটম কি হয় তোমাৰ বাৰু? হেল্ল' তোমাৰ চিমটমটো কি দেখাই ইউৰিক এচিডত? ভৰি কোনকেইটা গাঁঠি গেৰুৱা?
অ', গেৰুৱা গাঠিকেইটা।
অ', গেৰুৱাটো বিষ হয় ন ৰাতিপুৱা উঠি ভৰি পেলাব নোৱাৰা। তুমি হেৰি কৰিবাচোন। তুমি যে ইটা, ইটা নে শিল এনেকে গৰম কৰি যে কচুপাত তত দি পেলাই শেক দিছানে বাৰু?
অ', দিয়া নাই কিন্তু তেনেকে দিয়া নাই।
নাই দিয়া ন, তুমি কাম এটা কৰিবা ইটা কিত ইতাতো অকনমান শিলগুটি এটা গৰম কৰি ইটা হ'লে ভাল বুলি কয় মানুহে। ইটাটো অলপ গৰম কৰিবা। কৰি পেলাই তাত কচুপাত দুটা বা তিনটাত অ'। অ', তাৰ ওপৰত কচুপাত দিবা, কচুপাত দি পেলাই ভৰিতটো অলপ সহ্য কৰিব পৰা গৰমতটো ল'বা আৰু। এনেকে ভৰিতটো এবাৰ দিবা, এবাৰ উঠাই দিবা এবাৰ দিবা, এবাৰ উঠাই দিবা। এনেকে তুমি অকমান ৰেগুলাৰ এসপ্তাহ মান কৰি চোৱাচোন?
মোৰ মানে গাঁঠিটো যে ইয়াৰ চাইডত যে গাঁঠি যে সেই টো সেইটো বিষ হয় অ'।
অ', সেইটো বিষ হয় ন অ', অ'মোৰ আকৌ গেৰুৱা বিষ আছিলে। মেডিচিন খাইছোঁ, খাইছোঁ দি মানে মই তেনেকে মানে জুইতটো বাৰু চৌকা নাইয়েই। গেছতে মানে মই ইটাটো গৰম কৰি ভৰিটো অকনমান তেনেকে মাজে, মাজে সেকিছিলোঁ। সেকাতে কিন্তু মোৰ বিষটো কিন্তু গেৰুৱা বিষটো নাই দেই অলপ দিন। আৰাম পাওঁ আৰাম পাম বা তোমাৰ যি গৰম বস্তু পাওঁ চব লগাই দিওঁ গম পাইছ নে।
অ', গৰম দিব লাগিব উম, সেইটোকে ও হেৰিয়াত দিলেওঁ গাঁঠিত দিলেওঁ কিজানি ভাল হব ন?
অ', হ'ব, হ'ব তুমি অ', তুমি কাম এটা কৰিবা নিমখ যে নিমখটো ভাজিবা। ভাজি পেলাই তুমি কাপোৰ এখনত বান্ধি পেলাই সেইটো শেক দিবাচোন হয় দিয়া নিমখ ভাজি শেকিবাচোন তুমি
অ নিমখটো ন সেক দিব লাগিব অ
অ কাপোৰ এখনত ভাজিবা অ মানে কেৰাহীত ভাজি কাপোৰ এখনত বান্ধি লবা গম পাইছা
অ অ নিমখ সেক দি দিম আও অ অ
বাঁহীত
অ কবচোন আৰু এনেকুৱা কিবা পালে মোক ভৰি গাঁঠীৰ বিষটো অ
দিবা তুমি কেইদিনমান চোৱা তোমাৰ কুতজনী বিষাই থাকে হয় নে নহয় বাৰু অ তুমি সেই টোপু গা নিমখখিনি টোপোৰা এটা বনাই ল'বা লৈ পেলাই তুমি এনেকে অকমান হেক দিবাচোন মাজে মাজে হা তুমি কৰি চাবা এসপ্তাহ মান পালে অকণ হয়তো ভাল পাবা বুজছা বাৰু ঠিকে আছে দিয়া মোৰ অকন কাম আছে বুইছা নে
অ মোই কাম অলপ আছে পিছত কথা পাতিম দেই।
অ কৰি লক অ অ ঠিক আছে।